কি কৰি হয় হয় আহ মই আছো দি এনে এতিয়া চাহ তাহ খাই
হয় হয় এ ময় খাই কৰি উঠিছো বাৰু হয় হয় খাই কৰি উঠিলো হয় হয়
গৰম দিছে এই বতাহটো মাৰি আছিলো যে বাহিৰতে বহি আছিলো
অ ময়ো একেই সেই বাহিৰতে বহি আছিলো অ ভালে কৰিলা ভালে নাই নাই যোৱা হোৱা নাই বাৰু তুমি গৈছিলা
নাই নাই ইমান ভিৰ হয় মোক যাবলৈ দেখোন ভয় লাগে মানে
হয়-হয়, তাকে এতিয়া এই চচিয়েল মিডিয়াত দেখি আছো ন, ইমান ভিৰ মানুহবোৰৰ কি হৈছে গতি হয়-হয়, বহুত কষ্ট হৈছে।
টাও বোলে বেলেগ ফালেদি মানে তোমাৰ যাবলৈ দিছে অকন সৰু এনো ওপৰলৈ যোৱা ৰাস্তা আৰু, তোমাৰ বহুত আঁতৰতে মানে কি হয়, তোমাৰ হেৰি মানে বাছ বোৰ যা, অ', বাছ বোৰ যাব নিদিয়ে ন, বহুত খিনি খোজঢ় কাঢ়িব লাগে, মানে এনেই যাবলেতো মন যায় বাৰু। তেনেকে সুবিধা মিলাই নাই যাবলে, ভালেই লাগে মানে ইমান মানুহ হয় যদিও, কষ্ট হয়, অ' মানে অ', মানে যোৱা মানুহ খিনিক, অ', মানে অম্বুবাচিত সময়ত
নাই নাই যোৱা হোৱা নাই বাৰু।
তাকে ময়ো আগতে গৈছিলো বহুত বছৰ আগতে, তেনেকে এতিয়া আৰু যোৱা হোৱা নাই। মানে যাবলৈ মন যায় আকৌ মানে ভাবো পাৰিম নে নোৱাৰিম কি ঠিক তাত গ'লে চাগে মানুহখিনিক দেখিলে তোমাৰ ন
পাৰা যায় ন, তেতিয়া এটা মানে হেৰি এটা আহে জোৰ এটা আহে হয়, এনাৰ্জি এটা আহি যাব, হয়। হয় হয়।
আৰু এইটো সময়ত ন, মা অ' এইটো সময়ত মানে দৰ্শন কৰিব পৰাটো ডাঙৰ কথা। কথা যেনিবা তোমাৰ, ভাইকৰ কথা। এনেই তোমাৰ সাধাৰণতে যেনেকুৱা হয়, সেইটো সেই স কেইটা দিন বেলেগ বেলেগ হয় দিয়াচোন ন। কিমান নীতি নিয়ম আৰু যে ইয়া যোগীসকল আহে হয়নে, ইমান দূৰ দূৰ আহে, আমাৰ মানে অসমৰ মানুহতো যিমান যায় বাহিৰৰ পৰা কপাও তোমাৰ সিমান আহে, উম, বহুত আহে, আৰু তেওঁলোকে মানে এইটো বহুত মানে। মানে কামাখ্যা মন্দিৰ ভাগ, উম উম। উ' বাহিৰৰ বহুত আহে তোমাৰ, আৰু এনেও আগে পিছে চাবাচোন আমি এনে বা চিয়েল মিডিয়া হওক, এনেকে বাতৰিতে হওক, দেখো ন, মানে বেছি মানে অভিনেতা অভিনেত্ৰী বিলাক চাবাচোন, হিন্দী চিনেমা জগতৰ, তাৰ পৰাও কিমান আহে। মানে তেওঁলোক গুৱাহাটী হওক বা অসমত আহিলে কামাখ্যা মন্দিৰ দৰ্শন
কৰিয়ে যায় হয়
হয় নে, সেই সেইটো মানে কি এটা হে শক্তিপীঠ হয় মানুহে মানে বহুত বিশ্বাস কৰে আৰু, অ' তুমি যেতিয়া তালৈ যাবা তোমাৰ মানে শৰীৰত মানে কি ই এটা শক্তি পোৱা যেন লাগে ন এনাৰ্জি এটা আহে আৰু, সেইটো কাৰণে মানে দৰ্শন কৰিবই বিচাৰে।
অ' কৰিব বিচাৰে, প্ৰায়ভাগেই কৰে, মানে গুৱাহাটী যোৱা মানুহ
অ' দেখিয়ে থাকো দিয়াচোন ন, কিমান এতিয়া ডাঙৰ ডাঙৰ অভিনেতা সকল আহিয়ে থাকে।
হয়-হয়, মাজতে এই আম্বানিহত
আম্বানীহঁতৰ ল'ৰাটো আহি, অ' পৰিয়ালটো আহিছে অ' মানে কি আৰু, ভাল লাগে অ', হয়-হয়-হয়।
সেইটয়ে আৰু, বাকী এনে চোৱা তোৱা খেদিলা আৰু?
অ' অ, কালি খেলালো দিয়া, উম সুধি হলো। মানে তোমাৰ বহুত খিনি দিয়াচোন মানে সামৰি থৌএ, মানে এইকেইদিন যিহেতু আমি মান আানো ন, আগৰ পৰাই সেইটো পৰম্পৰা চলি আহিছেই যেতিয়া আমাৰ।
হয় হয়।
খাময় ধলেও মানে সেই দিনটোো তোমাৰ আজৰি হওঁতে সময় লাগে এতিয়াা গোটেই ঘৰ দুৱাৰ কাম চাফ চিকুণ কোন কৰি
হয়, হয়, হয়।
কিন্তু মোৰচ হেই মন্দিৰত গৈ মানে চাবলেও মন যায় মানে। কেনেকুৱানো কি নীতি নিয়ম কৰে, বা শুনিহে আছো ন আগ পাই যে কি সতীমাৰ এনে যুনি ভাগ যে পৰিছে। ছিলে তাত অ, পৰা পিছত মানে কি হয় এই কেইটা দিনত বোলে তোমাৰ মানে যোনটো শিলৰ টুকুৰাটো মানে পূজা কৰে ন? মানি লয় যে, সেইটোত মানে তোমাৰ এই তিন দিন কিবা বগা কাপোৰ এখন দি থয়। দি পেলা দি পেলাতো তো এই তিন দিন দুৱাৰ নুখুলেই দিয়াছো চোন হয়নে ৰজস্বলা হয় বুলি কয় যে
স্বলা হয়, হয়।
ছত মানে কি কয় যেতিয়া তিন দিন যায়, তাৰ পিছত যেতিয়া দুৱাৰ খোলে বোলে সেই বগা কা কাপোখন মানে ৰঙা হৈ যায় বুলি কয়। অ, অ। মানে হয় নে নহয় সেইটো এটা চাবলে মন যায় হয়নে। কিন্তু, ইমান বছৰ ধৰি মানি আহি
মানি আহিছে। হয় চাগে হয়, আৰু আগৰ যি তো আগৰ দিনৰ হেটোত আৰু বেছি আছি ছিলে হয়নে? মানুহে বোলে, মানে কোৱা শুনো আৰু উ-উ মানে খেতি পথাৰ হেই সে সেইকেইদিনত মানে বন্ধ ৰাখিব লাগে ন মানুহে? তাৰ পিছত সেই তেতিয়াৰ বোলে তেতিয়া দিনত বোলে সেইয়া মাটি খান্দিলেও বোলে তেজ ওলাই।
তেইছ জুলাই অ, অ, উম। সেইবোৰ আৰু মুখে মুখে চলি অহা দেছোন আমি শুনি আছোঁ ন? আপুনি অ, মানে শুনি থাকিয়ে কিবা ধৰণৰ লাগে বাৰু, মানে তথাপিও সেই কাপোৰ খন বোলে তোমাৰ তেতিয়া মানে, আমাৰ এনেকে ৰাইজক মানে হেৰি আৰু টে ভক্তসকলক মানে দি দিয়ে আৰু ভক্ত
দি দিয়ে হয়, হয় সেয়া বোলে খেৰ সেই কাপোৰ খনৰ এটুকুৰা পাবলেও ভাগ্য
ভাগ্য, ভাগ্য কিমান চুব চোৱাচোন তোমাৰ এতিয়া লাখ লাখ মানুহ তাৰ ভিতৰত তুমি সেই কাপোৰৰ অ, যাই, যাই অ। পোৱাতো ব
বহুত ভাগ্যয বোলে হয়, হয়, সেইটোৱে।
তাকে মোৰ মানে ভাহ ভাল লাগে, ভাল লাগে। উম। উম তাকে মানে চাব গ'লে ন' আমাৰ অসম খনৰ কিমান মানে ইতিহাস তোমাৰ চোৱাচোন। ইমান কি লুকাই আছে অ' এতিয়া মন্দিৰ খিনি ব গ'লে মানে চা কৰিছে অ। মানে সে মন্দিৰ যিমান আছে চবৰে কিবা নহয় কিবা এটা থাকে ন? তাপ পৰ্য মানে জড়িত হৈয়ে থাকে, অ।
পুৰণা কালত কিবা এটা মানে সেইটো হেৰিত আছিলেই, মানে সেনেকুৱা আৰু চব বস্তু বিলাক।
হেই থাকেই। তাৰ পৰাই মানে, অ, অ। হ এইটো শক্তি পীঠ যে মানে হ বহুত প্ৰমাণিত হেনো কি ভাবাচোন যোগীসকলে তাত আহি যেতিয়া তন্ত মন্ত কৰে। তেওঁলোকৰ মানে গাত আৰু তেওঁলোকৰ শক্তি এটা হয় মানে, ইয়াত আহি যেতিয়া তেওঁলোকে হেনো তন্ত মন্ত কৰিব সেইটো মানে সেইটো হ'বই আৰু আউ তেওঁলোকে যিটো বিচাৰে যিটো কৰিব। বিচাৰিছে মই মানে মন্ত্ৰৰ যোগেদি ন? সেইটো হয় আৰু এইকেইটা দিন অ, সেইকাৰণে তেওঁলোক যতেই নহওঁক য' পৰা নহওঁক মানে এইকেইটা দিনত তোমাৰ আহেই
আহেই হয়। চোৱাচোন কিমান খিনি ভক্তগণ আহে। আৰু তোমাৰ বাবাজী সকল ন? দূৰ দূৰণিৰ পা, একদম সেইগিদিন নোখোৱা নোবোৱাকে
পাজৰ তেনেকুৱা কমেই থাকে তেওঁলোক মানে বহুত দূৰৰ পৰা আহে।
তৰপ আহে হয়।
কিন্তু সেইকেইটা দিন শুনা মান যদি আমাৰ এনেকে ট্ৰেইনৰ মানে ৰেলৰ যোনটো যোগাযোগ সেইটো ফ মানে ফ্ৰী কৰি দিয়ে মানে আৰু।
অ', ফ্ৰী কৰি দিয়ে কিন্তু বহুত ভিৰো হয় কিন্তু এটা চাইডে চাবলৈ গ'লে হয়', হয়। বহুত মানে সমাগম হয় ন মানুহৰ সেইকেইদিন বোলে এনেকুৱা এটা হয', হয় ভাল কৰিছে
ভাল কৰিছে সেইটো এটা তোমাৰ মানে কি হৈছে অ', ইমান দূৰৰ পাই আহিব যেতিয়া তেওঁলোকক সেইটো দিয়া মানে কি এটা তোমাৰ মানৱ সেৱা এটা নিচিনা হয়। দিয়াচোন মানুহখিনি ইমান দূৰ দূৰণিৰ পৰা আহিব আমাৰ ঠাই আমাৰ ঠাই লৈ আহিব ন।
আহিব হয় হয় সেইটোৱে সেইয়াই আৰু চৰকাৰে সেইটো ভাল কৰিছে কিন্তু হয়নে। সুবিধা কৰি দিছে যে হয় ভাল লাগিছে সেইকাৰণে সেইয়াই আৰু। বাকী এনে তলৰ পৰা ওপৰলৈ যে সি তেওঁলোকে খোজকাঢ়ি
যাই অ', হয', হয', উম যাব লাগিব এতিয়া মানে কি হয় তেনেকুৱা ঠাইতো তোমাৰ ইমান মানুহ হয় হয়নেে আৰু বেলেগ সুবিধা কৰিও দিব নোৱাৰে দিয়া যোনখন কমিটি থাকে মন্দিৰ ভাগৰ পাৰা খিনিলেতো মানুহক সহায় কৰি। মানে মানুহৰ ইমানে ভিৰ হয় যায় তোমাৰ একো কৰিব নোৱাৰা হয়।
নোৱাৰে নোৱাৰে আৰু মানে এনেই যদি কেতিয়াবা যোৱাও হয় তাত মানে গাড়ী নিব অল ৰিস্ক ৰূপে পৰ হৈ যায় মানে বহুত অ', ডউন নামি অহাতেওঁ যে হয় একদম বহুত মানে তললে আহি যায় ন বস্তুতটো পাহাৰ কাটি কাটি বনোৱা হৈছে নীলা চ পাহাৰ যেতিয়া সেই মানুহৰ হয়। সেয়া আৰু সেই পাহাৰ ভাগ কাটি কাটিহে বনোৱা ৱা হৈছে সেই পুৰা ওপৰত আছে যে মন্দিৰ ভাগ মানে অকন ৰিক্সো হয় বাৰু হেৰিবলাক কিন্তু ভাল কৰিছে সেইটো ক্ষেত্ৰত খোজ কাঢ়ি যাবলৈও দিছে।
এ মন্দিৰ ভাগ যে তোমাৰ কি নৰকাসুৰে বনোৱা বুলি আছিলে ন। আমি পঢ়িছিলো যে আগত তোমাৰ উম কি কামাখ্যা মাক নে কাক বিয়ে অ', বিয়া কৰা বলে যে। কৈছিল যে যে অ', বিয়া কৰাৰ বিচাৰে অ। মানে কৈছিলা যদি অসুৰৰ লগত বিয়া হব পাৰে অ। ভগৱানে আৰু সেইটো মহিমা কৰিলে মানে ৰাতিপুৱাই দিয়ে যে। ৰাতিটোৰ ভিতৰতে কয় যে যে মন
মানে দেৱীয়ে কৈছিলে যে তুমি যদি ৰাতিটোৰ ভিতৰতে এই খট খতিটো বনাই দিব পাৰা। তেন্তে মই তোমাৰ লগত বিয়া হম কিন্তু সেইটোতো সম্ভৱ নহয় ন এজনী দেৱী অকুৰ এাৰ লগত বিয়া হোৱা তেওঁ তাৰ পাছত কৰিছিলে কৰিছিলে কিন দে বি ৰূপ লৈ পেলাই হয় কুকুৰা কুকুৰা এজনী দাগ দি লৈ পেলাই ৰাতিপুৱালে বুলি। হয় সেইটো হেৰি কৰি পেলাই পঢ়িছিলো হয়', হয়। হয় ভাল লাগে ভাল লাগে। পঢ়িলে হয়', হয় পঢ়িছো এতিয়া জানিছো ন দুটা এটা ক ভাল লাগিছে এতিয়া তোমাৰ পৰাও জানিছো বহুত খিনি কথা।
ভালে লাগে এনেকে তোমাৰ ইতিহাসৰ কিবা কিবি কথা ন। পাতিলে চাবাচোন মানে ব এলাহ নালাগে মানে পাতি থাকোতে তোমাৰ অ সময়তটো কেনেকে যায় গম পোৱা নাযায়।
হয়', হয়', সেইটয়ে আৰু পাতি ভাল লাগে সেইবিলাক কথা আৰু ওলাইো থাকে ক
ওলাই থাকে। অ মানে ইটোৰ লগত সিটো তোমাৰ কথাবোৰ জড়িত হৈয়ে থাকে।
জড়িত হৈয়ে থাকে। হয়, হয়, হয়,
বাকী এতিয়া মানে ভাল আৰু সকলোৰে ঘৰত, সাৱধানে থাকিবা। এইটো কি ভাইৰেল জ্বৰ এটা আহিছে যে, এই মানুহ হলে, মানে সহজে ভাল নহয়।
ভাল নহয়, হয়, হয়
সাৱধান আৰু,
অ অ ঠিক আছে। অহ, পাতিম পাতিম হ'ব। তুমিও কৰিবা অ। ঠিক আছে। অহ দিয়া দিয়া।